অ কি কৰিছ।
মই এনেই আছোঁ
অ
চাহ তাহ খালি
চাহ তাহ এতিয়া দুপৰীয়াও ভাত খাবই হ'ল ক'ত চাহ খাবি আৰু এতিয়া
অ মই মানে খাই উঠিছোহে চাহ সেইকাৰণে আকৌ।
অ ইমান দেৰিলৈকে শুই থাক নে উ উম তাকে তাকে খু খু খুব খু বুজিছ খুব খু তই
অকমান বোলো শুই শুই শকতো হয় লও পঢ়িব গলে আকৌ নাপাম নহয় শু বলে
গুৰো
তই এনেকে কৈছ ন
পিছে যতে গৰম কেনেকুৱা
পিনে ঠিকেই আৰু ইমানো গৰম পৰা নাই তহঁতৰ এপিনে
এই আমাৰ ইতে বাঁহ কেনেকুৱা গৰম কালি বৰষুণ দিলে আকৌ আজি গৰম আকৌ বৰষুণ দিব তেনেকাই আৰু
হয় নেকি তাতে আৰু সেই পেটডাল লৈ আছো আৰু কলহ লিখীয়া গৰম লেখীয়া
উ তাকে ন
অঁ
আমচাম খাইছো নে নাই
খাইছো দেই আমাৰ ঘৰৰ পিছফালে আম আকৌ
বা খুৱাব পাৰোঁ তই মাাটলেহে যাম নামাতই ।
অ এতিয়া নামতাহাই হল ন
তই ফোনটো নকৰে ফোন ফোনটো কৰিলেই বেলেগ কথা আজি মই নিজেই ফোন কৰিবলগীয়া হৈছে
এ নহয় অ মোৰ এই এডমিশনৰ কামত বহুত বহুত চজাল নহয় এইবোৰ আমাৰ তমাৰ আকৌ বেলেগ
উ অ গম পাইছো মইতো মই ফোন কৰিছো বুলিহ তইতো নকৰৱ আজিও কি মনত পৰিলে বুলি ভাবিলি চাগে
এ ভবা নাই দেই এনেকে তে ভাবিব হোৱাে মই ৰেচিভ নকৰোহেঁ
উ সেইটো হয় বাৰু কেনেকুৱা খবৰ হাতে এয়া এনেই ৰকি আছো তোৰ লগতে কথা পাতি আছ খ কথা পুনি খবৰ কেনেকুৱা অ অ মোৰ ঠিক থাকে আৰু চলি আছে ভাত ভাত পানী খালে অঁ ভাত পানী কেতিয়া খাবি
ভাত পানী মই তোৰ বনোৱা নাই ৰ বনামগেহে
ত' বনাবি
অ আজিকালি মই বনাও নহয়
বা ভালছো মানে ছোৱালীজন আ নাই নাই হ'ব দেই ঠিকে আছে বনাব জানো
উম পিছলে লাগিব নহয়
অ লাগিব সেইটোয়েতো বা এইবিলাক চব চিন্তা কৰিছে ন
ছোৱালী ডাঙৰ হৈছে
ডাঙৰ হৈছে গম পাইছোঁ কথাতে গম পাইছোঁ ডাঙৰ হৈছে হেৰি কি বুলি কয় খানা কি আজি
খানা কি বনাও জানো তাকে চাবগে লাগিব অলপ আজি মই হৈছো কিবা নতুন ৰেচিপি এটা ট্ৰাই কৰিম নেকি দিয়ে মই মানে সেইনাখন ইউটিউবত চাই থাকোতে মাছৰ ৰেচিপি এটা চাই আছিলো ক মাছৰ বইল তাকে আজি অলপ ট্ৰাই কৰি চাওঁগৈ বোলো
কছোন বাৰু কেনেকুৱা ৰেচিপি তো কওঁ
অ তো মানে এনেকে চাইছিলো দেই এইটোৰ প্ৰথমতে বিলাহী আদা ৰচুন এনে যি যি দিঅ আৰু
উম উম মানে সেই মছলাবিলাক লাগিব ন মানে মছলা নিদিয়াকৈ মানে সেইবিলাক স্পাইচবিলাক লাগিব আৰু ধৰ চাইজ চুইচবিলাক যেনেকৈ যি নহৰু চহৰু এইবিলাক অ
অ সেইবিলাক তো মানে প্ৰথমতে অকমান পুৰি লয় হা
উম আহ আহ অ ক দেই এইবিলাক এ আমাৰ পিনে কাজিয়া হৈ আছে মানে গম নাপাওঁ
গে তাৰ পিছত মানে হেৰিখন মানে পুৰি ল'ম হাঁ অকন অকন তাৰপিছত হু হু পুৰি লোৱা পাছত মানে । হয় অ তোৰ নেটৱৰ্কতটো বেয়া হপায় দেই ।
অ অ কওকচোন
অ তাৰপিছত মানে পুৰি অকমান অকমান পুৰিলাম তু পুৰি পিনে সেইখিনি ত তাৰ পাছত আকৌ এইটো যে কি বুলি কয় পটাত পিচি ল'ম আদা ৰচুন খিনি জলকীয়া খিনি তাৰপিছত আকৌ বিলাহীটোতো এনেকে খুন্দি লম আৰু তাৰ পিছত আহ অ মই মানে সেনেকে চাইছিলো দেই এ কিছুমানে ঘি দিয়ে কিছুমানে ঘি নিদিয়ে আৰু যিহেতু মই এতিয়া বইল বনাম ডাইৰেক্ট ভাজিম দেই তাৰ পছত আদা ৰচুন খিনি দিম পেষ্ট । কিন দাইক ভাজিম সে তাৰপৰা ৰঙা ৰঙৰ পিছত আৰু পিয়াজ কিনি কাটি পিনে তাতো দি দিম ঠিক আছে তাৰ পিছত আৰু হেৰি অ সেইখিনি দিয়া ত পিছত আৰু বিলাহী খিনি দিম আৰু ধুনীয়াকে সেইখিনিও আধা আধাকে ভাজ ভাজা পাছত আৰু কি এনেকে কছিবা সেউজীয়া সেউজীয়া শাক এটা দিছিলে দেই মই ত আকৌ চিনি নাপাও নহয় এতিয়া তাৰপিছত মই ডাইক সেইবোৰ নি দিওঁ আৰু স্কিপ কৰি দি মোৰ মোৰ নিচৰ আইডিয়া অলপ এড কৰিম তোৰ হেৰি বাঁহগাজ যে বাঁহগাজ গছ নহয় বা নহগাজ আ ইয়েছ সেইটো সেইটো দি দিম তাত ভাজিম তাৰাপা সেইখিনি উতলাম তাৰাপা আলুখিনি দি দিম তাত। টাৰপা যেতিয়া আধা । উতলি শেষ হ'ব আৰু মাছখিনি দি দিম আও উতলাই থাকিম উতলাই থাকিম ৰেডি তাৰপিছত ধনিয়া পাত দি গাৰ্নি। দিম খাবা আৰু অ এইটো হেলডি আৰু আৰু কঠ মাছটো চোন এ তেলীয়া হয়েই
টো হয় বাৰু ঠিকে কৈছ অঁ
তেল নিদিয়াকে বনাম আৰু ভাবিছো আৰু কেনেকুৱা কি হয়।
আজি মানে সেইটো ৰেচিপি ন।
উম বনাম। দেখিছ মই ধেই আজি কালি চাই চাই এইবোৰ বনাব জনা হৈছো। হয় দে চাব লাগিব তেনেকুৱা এটা।
অ তাকে পিছে হেৰি। পঢ়া শুনা কেনেকুৱৈ চলি আছে?
পঢ়া শুনা মানে কি আ জানয় আ এতিয়া এডমিশ্যন ল'ব লাগিব ক'ত এডমিশ্যন পাওঁ আৰু।
অঁ ক'ত এপ্লাই কৰিছোঁ এপ্লাই ক'ত কৰিছোঁ মই এই। হয় মই এৰিলোৱৈ। ৱাহ।
কিয় এৰিলি?
মোৰ কমপিলিত হ'ল মোক অলপ পাৰ্চনেল প্ৰবলেম কম দে পাছত তোক।
অ ঠিক আছে বাৰু মই। তোৰ হেৰি, পলিত এপ্লাই কৰি থৈছো। জিয়ে নামতো কৈ থৈছো তাৰপিছত। অ' চমৰ আৰ্থত কৰা নাই মই মানে তোৰ মৰিগাঁও, মৰিগাঁৱত আছিলোগে ন। ত' হেৰি। এতিয়া আকৌ চামাৰডত কাইলৈ খুলিব কৈছে। পৰ্টেলটো তাতে কৰি ল'মগে আৰু পল পলিত ক'ত পাওঁ আৰু। নহলে জিয়ে নেমই একজাম টো। আঠাইছ তাৰিখে আছে বুলি কৈছে। তাকে এইবোৰ কামতে ব্যস্ত হৈ আছো অ।
অঁ অকণ পঢ়া চাত তেয়া ধান্দা কণতেই আৰু এতিয়া ইমানবিলাক ডাঙৰ হৈ আহিছ। দায়িত্ব বহুত বাঢ়িব ন, তহতো ভাল লাগিছে। হ'লেও কোনে ভাল লাগিছে তই ইমানখিনি ভাল হৈছ আগতে ইমানখিনি চেঞ্জছ হৈছ।
অলপ মেচিয়ৰ হৈছো দে।
চিয়ৰ হৈছোঁ মেচিয়ৰ টো এনেই সি । কৰিবই গম পাইছনে নাই? এইটোৱে চোন মেচিয়ৰতে থেদ কৰিবই অ আগৰ সেই সৰু পোৱালি জনী হৈ থকা নাই ত এতিয়া, পাছলৈ । কি কৰিম পঠাইছা এনেই, এইম ইন লাইফ।
তেনেকে একো ভবা নাই এনে চোন মোৰ ইন্টাৰেষ্টটো জানোৱেই আৰু নাচ গানতেই। কিন্তু সেইবোৰ সেইবুলি কলেও বেয়া নহয় কিন্তু দেই। এম মানে কি আৰু তেনেকুৱা একো এম নাই। খালি নিজৰ এখন ৰেষ্টুৰেণ্ট খোলাৰ ইচ্ছা আছে আৰু।
অঁ অঁ মানে বিজনেছ কৰিম পঠিছে ন।
উম কিমান দূৰ হয়গৈ আৰু ঘৰখনো চাব লাগিব দেচোন।
উম সেইটো‌ৱৈত এতিয়া বিজনেছ কৰিম বুলি ভাবিলো তই ৰেষ্টুৰেট খন খুলিব পাৰ বাৰু কিন্তু তহঁত সেইটো চাইত মেইন ৰোডত পৰে। ন
অ উম বাছ ষ্টেণ্ডো আছে হেৰি আকৌ তোৰ মেইন পটককে আকৌ ৰেষ্টুৰেণ্টখন খুলিলেও দিগদাৰ হ'ব নহয় পক যদি সেইখন বোলে ভাইল চাইল নাযায়
ন কাৰণ ৰেষ্টুৰেণ্টত বহু খৰচা আছে এইন্ত বু বস্তু আনিব লাগিব আহ এতিয়াম বহুত থাকিব য এইিবিলাক
বহুত বস্তু উম বহুত পইচা ইনভেষ্ট হৈ যাব ন মই ভাবিছো ৰেষ্টুৰেন্টখন খোলাতকৈ প্ৰথমতে মই কেফে এখন কলো নেকি ধাবা ন
হাবা বহুত চলে বুজিছ এতিয়া ধৰ উম উম ত খুলি ল'ব পাৰ তেনে ধাবাখনন ধাবাখন খুলিলে ধৰ ধুন এতিয়া তই তাত ধৰ মিঠাই চিঠাইবিলাক থাকিবই জানই। মিঠাই চিঠাই নিবই। তাৰপিছত, তোৰ ধৰ পৰঠা পৰঠাবিলাক ৰাখিব পাৰ। আকৌ, থালি ৰাখিব পাৰ আছামিছ। থালিবিলাক তেনেকে তেনেকে ধুনীয়া চলি যাব বুজিছ নাই। লাহে লাহে হ'ব। তাত ইনভেষ্টটো কম আৰু তোৰ প্ৰফিটো আছে ভাল।
অ'! তই ভাল কথা কৈছ দেই! ৰ' মই অলপ ভাল এই ডিগ্ৰী চিগ্ৰী নহ'লে, পলিটো কমপ্লিট কৰি অহা পাছতে খুলিম খুলিলে, তেতিয়া মই তোক জনাম বাৰু দেই।
দিম বাৰু আৰু ধৰ অ'! পাৰ্টনাৰশ্বিপ কৰিম তেতিয়া হ'ব দে ঠিকে কৈছ। এতিয়া তাত ৱৰ্কৰ কেনে পাঁচটা মানহ'লে হল ন'। কি ক'! মাইকী মানুহ তিনজনী। আৰু মতা মানুহ এটা, এনেকা ৰাখিলে উম! বনোৱা কেইটা হ'লে হ'ল। এটা বিচাৰিম বাৰু ৰ'। মই মানে, এতিয়াৰ পৰাই বিচাৰিব লাগিব ন' বস্তুটো।
অ'! এতিয়া পৰা প্লেনিং কৰিলেই হ'ব।
উম! কেতিয়াবা তেনেকে ইনভেষ্ট চিনভেষ্ট কৰিম পইচা কিমান, ক'ত লাগে। মানে ৰুম এটা চাব লাগিব বুইছ ফাৰ্ষ্ট। ৰুমটো বনাই ল'ব লাগিব। অ'! সেই ৰুম এটা বনাব লাগিব। অ'! সেই জেগাটোৰ কথা ক'লো আৰু ৰুম চোম যদি পাওঁ, ৰুমটো লয় ল'ম যদি জেগাটো পাওঁ, জেগাটো লয় ল'ম। কিমান মানে, হেৰি কৰিব লাগিব ন' তাত। কৰিলে হ'ল তোৰ! এইবিলাক যে কিবা এটা কয় নহয় এইটো। এইটো ৰেন্ট কৰিব লাগিব বস্তুটো। অ'! মানে, বাছ ষ্টেণ্ডৰ ওচৰতে কৰিম বুলি ভাবিছোঁ বুজিছ। তেতিয়া নামিয়ে কি খাব পাৰিব মানুহবিলাকে।
সেই মুকলি আকলি জেগা হ'লে অকমান মানুহে ভালো পায় দেচোন।
উম, সেইটোতো। অ'! চাহ থবই লাগিব চাহ থবই লাগিব বা চাহটো নথলে কেনেকৈ হ'ব কচোন চাহ থাকিব লাগিব। পৰঠা থাকিব লাগিব। তাৰাপা তোৰ ভাত থাকিব লাগিব, এইবিলাক থাকিব লাগিব। অ'! ঠাণ্ডা চাণ্ডা থাকিব লাগিব। উম! সেই তেতিয়া উ, তেতিয়াই লাহে লাহে আৰু অ'! এই পাণ দোকানলৈ কোনে মাথা মাৰিব আৰু কচোন ত পাৰি নোৱাৰ নহয়। কোনবা এখন যদি ওচৰ মানুহ আছে ওচৰ বহায় দিবি সিহঁতৰ কিবা ওলাব ধৰ। আমি একো নলওঁ যেনিবা ন'? আমাৰতো অ'! আমাৰ মানুহ বাঢ়িব কাষ্টমাৰ কেইটামান সেইটো পাৰি, সেইটো পাৰি ঠিকে কৈছ দেই।
মই অলপ মাথাটো লগাওঁ বুজিছ আজিকালি। তোৰ নিচিনা এনেই বেল নিচিনা বহি নাথাকোঁ, তই কি কৰিম বুলি ভাবিছ এনে?
অ মই তোৰ তোৰ তই ই কৰিলি আও সেইটোয়ে ভাবি ললো আৰু মই
তই অ তোৰ মানে এম নাই ন মোক কৈ পিনে তই নিজে এম লৈচ
নাই নাই ভাবিছোঁ আৰু এইবিলাক এপ্লাই চপ্লাই মাৰি আছোঁ, এইবিলাকত ভকেঞ্চি বিলাকত এতিয়া তাতো লাক লাগিব ন। উম সেইটোৱে, উম, পৰিছে পৰিছে মানে একদম বেয়াকে পৰিছে আৰু
অ ভণ্টি কিহত পালেগে?
ভণ্টি এইবাৰ ছেভেনত।
আহ তাইও, তেনেহলে বিয়া চিয়া ওলাব আও। খৰচটা ওলাই আছে, প প ভালকে আৰু কিবা কিবি যদি পঢ়িবলগীয়া আছে পঢ়ি লৈ আৰু চাকৰি এটা লওঁ।
চাকৰিতটো এতিয়া কেনেকুৱা বস্তু চাকৰিটো পাবলৈ ইমান সহজো নহয় ন যদি চবেই চাক চাকৰি পোৱা হেতেন চবেই চাকৰি কৰি থাকিলে দহ দহ নহ কোনে হেৰি কৰি নতুন বিজ
হয় দে কিন্তু আজিকালি চৰকাৰে বহুত সুবিধা কৰি দিছ নহয়।
সুবিধা কৰি দিছে বাট লাকৰ ওপৰত কথা ন। এতিয়া ধৰ এটা পোৱালিয়ে এপ্লাই নকৰে নহয়, কোটি কোটি পোৱালিয়ে এপ্লাই কৰিব। লাখ লাখ কোটি কোটি পোৱালিয়ে এপ্লাই কৰে, তাৰ ভিতৰত ত মাজত পাব হ'লে তোৰ লাক লাগিব ন
লাকো লাক, নিজৰ হেৰিও দেচোন নিজৰ বেজ দিবি আৰু।
দিব লাগ। ব ন
আজিকালি চাকৰিতকে বেছি যে বিজনে মাথা বুজিছ চাইট বিজনেছ টা থবই লাগে। উম উম উম, দে দে মই তোক পাছত কল কৰিম দেই মোৰ এডমিছনৰ কাম ধেৰ পৰি আছে মোক
অ অ অ দে হ'ব দে হ'ব দে ঠিক আছে উম উম উম